হেল্ল'?
হেল্ল'? অ'।
অ' কি কৰিছা?
এই ভাত খাই উঠিছোহে মই এতিয়া। তুমি? অ', ভাত খাই উঠিছো হে, তুমি কি কৰিছা? ভাত খাই আহিছো হে বোলো, তুমি কি কৰিছা?
নেই এনেই শুই আছো ক্লাছৰ পৰা আহি উঠি কিনে, নাই নাই খোৱাই নাই। খামহে অলপ পাছতকৈ।
আহি পাইছাহে নেকি?
অ', এক্সাম আছিলে যে এক্সামৰ পৰা আহি পাইছোহে অলপ আগতে।
উম, উম ভাত কোনে বনাইছে?
আজি, ভাত মোৰ লগৰজনীৰ চিষ্টাৰে বনাইছে।
উম, উম কোৱা।
আজি তোমাৰ পেইণ্ডিং হৈছে নে?
নাই, নাই।
হোৱা নাই?
ও'হু'।
কিয়? তুমি ইউ পি আই আইডি দিলেচোন পেণ্ডিং হ'ব।
অ', গ'ম পাইছো, কাইলৈ মানে হ'ব নেকি?
ইউ পি আই আই ডিটো দিছিলা নে নাই?
দিলো, দিলো। তোমাৰ তোমাৰ আহিল নেকি?
মই পইচাটো সোমোৱা নাই, কিন্তু পেণ্ডিং হৈ আছে কেইটকা হৈ আছে সেইটো দুখাই আছে।
অ', সেইটো দেখাই আছে নেকি মোৰ ঠাইতো।
অ', সেইটো দেখাবতো।
দুশ অ' টু মানে দুশ কিমান এনেকুৱাহে আছে।
অ', দুটকা এটা লগাল লগে মানে এক্সেপ্ত হয় একাউণ্টত সোমাই। আৰু বাকী কেইটা পেণ্ডিঙত থাকে। অ', তুমি কেইবাৰ পালা এতিয়ালৈ? তুমি কেইবাৰ পালা?
মই একো পোৱাই নাই, নাই নাই।
অ'। মই এবাৰ পালো এইবাৰ আকৌ পেইণ্ডিং হৈ আছে। যি ৰাতিলৈ সোমাই এইবাৰ দি দুবাৰ হব আৰু পোৱা।
অ', নাজানো মই মানে ইমানকে মই এইবিলাক বিষয় নাজানো।
ভাত কিহে দি খালা?
ভাত হেৰি খালি আলু হেৰি খালো
হা?
তাত কি কি বনাইছে?
হা?
তাত কি বনাইছে?
তোমাৰ মাততো অহা নাই। হেল্ল'! আমাৰ দালি বনাইছে দালি বনাইছে তাৰপিছত ডিম পিঠা বনাইছে
অ অ। তুমি কিবা কেইটা বজাত গ'লা আকৌ ক্লাছলৈ?
বাৰটাত গৈছো চাৰে বাৰটাত আহিছো।
অহ তাত যাওঁতে কিবা খাই গৈছিলা নে নাই? যাওঁতে কিবা খাই গলা নে নাই?
যাওঁতে কিবা খাই গলা নে নাই, যাওঁতে কিবা খাই গৈছিলা নে নাই বোলো?
খাই গৈছো যাওঁতে।
অ অ। বাকী ঘৰত ফোন কৰিছা?
হা? তোমাৰ নেটৱৰ্কটো পোৱা নাই অলপ লৰচৰ হোৱা।
ঘৰত ফোন কৰিছা নে নাই বোলো?
অ ঘৰত ফোন কৰিছিলো অলপ আগতে।
অ
অঁ।
তোমালোক দুজনী থাকা ন?
নাই আমি তিনিজনী থাকো।
আৰু আছে কোনোবা?
অঁ মই থাকো, মোৰ লগৰ দুজনী।
উম
উম তোমালোকৰ গাজ টেঙাৰ হেৰি আচাৰ কৰেনে?
অঁ কৰে। তাতো চাগে বনাইছে? নাজানো মানে ইয়াৰ সেনেকে গাজ টেঙাটো নবনাও, তোমালোকৰ তাত বনাই থাকে চাগে ন?
অঁ মাহঁতে বনাই।
অ, কেনেকৈ বনাই?
কেনেকে বনাই মানে গাজটো কাটি আনে
অ।
আনি কিনে চাকনি যে আছে সেয়াত মানে পুৰা চে হেৰি কৰে চালাড বনোৱা চাকনিত চাকে তাৰ তাৰ পাছত যেতিয়া গুটা গুটিকে ওলাই তাৰ পাছত চেপি কিনে গাজ টো ৰাখি দিয়ে। ৰাখি দি উঠি পিনে যেতিয়া তাত নহৰু তাৰ পাছত আকৌ জলকীয়া সেইবোৰ দিয়ে
উম।
দি কিনে আচাৰটো মানে ৰ'দত দি থাকে তাৰ পিছত ৰসটো চব মানে তৰকাৰী বনালে তাত দি দিয়ে টেঙা হ'বৰ কাৰণে।
তুমি খোৱা আৰু?
অ। তুমি নোখোৱা নেকি?
নাই মই খাইয়ে পোৱা নাই আজি লৈকে।
উম
কোৱা
মাৰি ল'ব
হা হা?
না
আকৌ ক'ৰবাত যাবা নেকি দেৰি কৰি ওলাই?
অ আজি অলপ দেৰিকে ওলাই যাম মানে এনেই কিবা খাবৰ কাৰণে ফাষ্ট ফুড।
অ এনে চাগে টাউনৰ ওচৰতে থাক নো?
অ টাউনৰ ওচৰতে, অলপ দূৰ হয় আমাৰ গৈ ফাষ্ট ফুডৰ দোকান কেইখন। অ তালৈ যাওঁ মানে চাওমিন খাওঁ বা ম'ম' খাওঁ ফুচকা খাওঁ
উম উম উম।
সেইবোৰ খাও হৈ আৰু।
সন্ধিয়া সন্ধিয়া ওলাই যোৱা চাগে ন কেতিয়াবা
অ অ কেতিয়াবা কে কেতিয়াবা সন্ধিয়া ওলাই যাও, নাইবা বজাৰলৈ যাও মানে বজাৰলৈ যাওঁ কিবা কিবি আনিব কাৰণে। মাছ মানে এ বা সেউজীয়া শাক পাচলি
অ তোমালোকে বজাৰ কৰি আনা ন এনেইটো ৰুমতে বনোৱা হয় নিজে যাব লাগে ন।
অ নিজে যাব লাগে আমি। কাৰণ আমি ৰুমত থাকো যেতিয়া নগলে নহয়।
অহ অহ।
সেইয়া আৰু যাই কিনে মানে লৈ মেলি আহোঁ গৈ। হেইয়া তেতিয়া সেনেকেই খাওঁ আৰু মিলাই। ইয়াত ইমান মাংসটো নাখাওঁ আমি।
হা?
ঘৰত মানে চাউল-তাউল বিলাক ঘৰৰ পৰাই আনাগৈ চাগে?
অহ চাউল, গেছ তাৰপাছত মানে আকৌ তেল-চল সেনেকে ঘৰ দিয়ে কিন্তু সেইউয়া শাক পাচলি নিদিয়ে আৰু।
অ সেইটোতো কিনিবই লাগিব।
অ' সেইখিনি কিনো সেউজীয়া শাক পাচলি খিনি মানে বেয়া হৈ যায় যে
উম।
সেইকাৰণে দি নপঠায় আৰু
উম।
অ' তুমি এনে কি কি আচাৰ খাই পোৱা?
ভোট জলকীয়া আচাৰ টো খাও মানে জ্বলা নহ'লে ভাত খাই ভাল নাপাও খাবই লগা হয়। তাৰ পিছত এনেকে জলফাই আচাৰ
অ'।
তাৰ পাছত অমৰা আচাৰটো যে বনাই যে, সেইটোও ভাল লাগে যে অমৰা আচাৰটো যে
অ- অ - অ নাই মই অমৰা আচাৰ টো খাই পোৱা নাই কেনেকে বনাই নো?
অমৰা আচাৰটো প্ৰথমতে এ' পিচ পিচকে কাটি কৰি পেলাই তাত মানে অলপ টাইম ৰখ ৰখাই ৰ'দত দি কৰি তাৰ পিছত মছলা চছলাবিলাক সানিব লাগে জলকীয়া জলকীয়া দিব লাগে লগতে ৰেড চিলি তাৰ পিছত তেল এনেকে কৰি চব চব মছলাবিলাক দি দিয়ে ন' তাৰ পিছত দিয়া পাছতে মানে দিয়াৰ পিছত কেইদিনমান থৈ দিয়া পাছত মানে বস্তুতটো হৈয়ে যায় মান মানে জহি যায় গৈ ন নিজে নিজে
অ' অ'
তাৰপিছত কেইদিনমান থোৱাৰ পিছত আৰু খাব পৰা হৈ যায়গৈ মানে
অ' মই অমৰা আচাৰতো মানে বনাইো পোৱা নাই খায়ো পোৱা নাই বেলেগ আচাৰ বনাও।
অ' সেনেকাই বনোৱা হয়ে আৰু
অ' মানে গাজৰ বিলাহী সেইবোৰ আচা কৰি পাইছা।
নাই নাই সেইটো পোৱা নাই গাজৰ, বিলাহী নাই পোৱা।
মানে কেনেকে জানা গাজৰটো কাটি কিনে নিমখত দি বিলাহী গাজৰ তাৰপাছত আকৌ মানে আম, আমলকো চব আৰু এনেকে কাটি কাটি নিমখত দি থৈ দিব লাগে।
চব একেলগে বনা বা নেকি
অ' দি থৈ দিয়াৰ পিছত মানে যেতিয়া অলপ হেৰি হয় ন' জলকীয়া চলকীয়া চব বাৰু যেতিয়া মজি যায় অলপ তেতিয়া চালনী এখনত অলপ পানীতটো সৰি পৰিব লাগে। সৰিব দিয়াৰ পাছত তেতিয়া মানে প্ৰত্যেকটো মছলা দিব লাগে আৰু লগতে কোনোবাই যদি মিঠাও হয় ন' তেতিয়াহ'লে অলপমান গুৰ যে
হুম।
গুৰ অকণমান পগাই কিনে তে তাত দি দিব লাগে তেতিয়া মানে আচাৰটো জ্বলা মিঠা চব হৈ যায় আৰু।
অ' কিন্তু বিলাহীতটো আচাৰ বনাই নেকি
অ' বিলাহী দিলে মানে তেতিয়া টেঙা টো চচ টো বেছি হয় মানে টমেট' চচটো নিচিনা হয় আৰু বিলাহী যে চচ চুৱেটাৰ থাকে সেনেকা মানে হৈ যায় গ' তেতিয়া গাজৰ চাজৰ চব থাকে ন ভাল লাগে খাই।
অ'
জলা মিঠা টেঙা প্ৰত্যেকটো হৈ যায় ন'
খাই পোৱা নাই আজিলৈ
কিয় দোকানত যে বেচে তুমি খাই পোৱা নাই
বেচাটো পাইছো বাৰু সেনে কিবা বিলাহীতো দিয়ে নিদে নাজানো কিন্তু বাকী গাজৰ চাজৰো দিয়ে।
তাত চব দিয়ে অমৰা, আমলকো, আম, জলকীয়া চব দিয়ে।
এনেকে ঘৰত বনাই খায় পোৱা নাই মানে তেনেকৈ।
অঁ 'আমি এনেকে ঘৰত বনাই পাইছোঁ।
হম। তোমালোকৰ কিন্তু বহুত আচাৰ বনাই দেই ন?
আমাৰ নবনাই। আমাৰ বেলেগ এটা আৰু জাতি আছে সেইটোহে বনাই।
অ' অ' গম পাইছোঁ।
আমাৰ তোমালোকৰ নিচিনা ইমান মানে ভেজাল নাই।
অঁ। গম পাইছো হেৰি গম পাইছো বাৰু কি কব বিচাৰিছা।
অঁহ।
উম। হেৰি তোমাৰ লগত বেলেগ এটা কথা পাতিব লাগিব, তোমালোকৰ যে বিয়া যে পাতে যে সেইবিলাক কথা পাতি লাগিব তোমাৰ লগত। নহয় মানে এ তুলনি বিয়াটো নাপাতে চাগে ন?
অঁ হঃ নাই পাতে আমাৰ পাতে।
অ তোমালোকৰ পাতে।
অ মানে তুলনি বিয়াটো পাতে, কিন্তু তোমালোকৰ নিচিনা মানে বিয়া ডাঙৰ বিয়াটো পাতি নিদিয়ে আৰু। এনেই গা চা ধুনীয়াকে ধুৱাই মাহ হালধি দি কিনে।
অঁ।
খোৱাই মেলি মানে তোমালোকৰ যেনেকে মানে তিন দিন বা সাত দিনলৈ চো কত বহাই থয় সেনেকে নিদিয়ে আৰু থব। আমাৰ নৰমেল মানুহক যেনেকে বিছনাত শুব দিয়ে সেনেকেই শুব দিয়ে।
অঁ। তোৰ তাকে নৰ্মেল কৰি দিয়ে মানে তোমালোকৰ।
অঁ হ'ব দিয়া তোমাক মই পাঁচ মিনিট মানৰ পাছত ফোন কৰিম এতিয়া কাম কৰো, অঁ।